হেল্ল' হয় শুনা পাইছা?
হেল্ল' নমস্কাৰ
হয় নমস্কাৰ শুনা পাইছে নেকি আপুনি
হয় শুনি পাই আছোঁ
অয় তো মই ফোন কৰাৰ মূল আ কাৰণটো হৈছে আমি এটা বিষয় লৈ কথা পাতিলো হয় বা আলোচনা কৰিলো হয়
হয় হয়
হয় তো আমাৰ বিষয়টো হৈছে আমি আ যেনে- কৈ আমাৰ শিক্ষা শিক্ষা ক্ষেত্ৰৰ বিষয়ে ত শিক্ষাটো আমাৰ কেনেকা হ'ব লাগে ত আৰু আমাৰ এতিয়া বৰ্তমান আমি কি শিক্ষা নীতি দি বা আমি পঢ়ি আছো বা শিক্ষা লৈ আছো সেই বিষয়ে অলপ কথা পাতিম হয়। আৰু আপুনি কওক তেতিয়াহলে আহ শিক্ষামূলক এইবিলাক আমাৰ মানে আহ শিক্ষাত শিক্ষানীতিটো কেনেকা হ'লে ভাল বা আমাৰ কি কি শিক্ষা লৈ আমি কি কি আহ পঢ়িব পাৰো বা আহ, আমি কি-কি নিজৰ কেৰিয়াৰ বনাব পাৰো এইবিলাকৰ বিষয়ে অলপ কওক তেতিয়াহ'লে? হয় শুনিছে আপুনি?
হয়। অ, সেই কি মানেটো আমি হ'ব। হয় অ, কওকচোন?
হয়-হয় ঠিক আছে কওক আপুনি?
হয় শুনিছো। মোৰ মতে শিক্ষাটো মানে শিক্ষাটো আমি কেৱ কিতাপ পঢ়ি বা সয় কৰি আছো আছে না শুনি আছে ন আপুনি?
হয়।
অ', শিক্ষাটো মানে অ, কিতাপ পঢ়িয়ে মাত্ৰ শিক্ষা পাম সেইটো নহয় মোৰ মতেদি মই মত মোৰ মতেদি হৈছে যে শিক্ষাটো আমি বহুত ধৰণৰ পৰা পাব পাৰো যেনেকে আমি যেতিয়া ঘৰৰ পৰা বাহিৰও ওলাও আমি বিভিন্ন মানুহ লগ পাও বিভিন্ন অ, জনগোষ্ঠীৰ লগ পাও সেই বস্তুটো সেই-সেইবিলাক মানুহে আমাক মানে শিক্ষা এটা-এটা শিক্ষা দি আছে মানে জানাকেও নাজানাকে তে বহুত শিক্ষা আমাৰ পৰা সৰুৱা আমাক শিক্ষা দিয়ে আৰু আমাৰ পৰা এতিয়া নহয় যে তাই আমাৰ পৰা ডাঙৰ হয় তেখেতৰ পৰা মাত্ৰ শিক্ষাটো পাও এনকা নহয় মানে আমি শিক্ষাটো আমাৰ সৰু আমাৰ পৰা সৰুৰ পৰাও ল'ব পাৰো আৰু আমাৰ পৰা ডাঙৰতও ল'ব পাৰো। ধৰ আমি শিক্ষাটো মানে এনে কিতাপ পঢ়ি বা কিবা এটা পঢ়িম আৰু শিক্ষা পাও সেইটো নহয় মোৰ মতেদি মোৰ মতেদি টো আমি মানে যেতিয়া আমি বাহ ঘৰৰ পৰা ওলাও তেতিয়া বহুত মানুহ লগ পাও সেইবোৰ তেখেতে যি কথাবোৰ কয়। সেইটোৱে আমি শিক্ষাই বুলি-শিক্ষাই বুলি ধৰিব পাৰো আমি যিবোৰ কথাই আমাৰ ডাঙৰে কয়। সেইবোৰো আমাৰ শিক্ষাই হয় তেখেতে আমাক শিক্ষাই দিয়ে হয়নে আমি কেৱল কিতাপ পঢ়ি মাত্ৰ আমি শিক্ষ্যা পাম এইটো নহয় মনতে দি
হয়। মানে হয় আপুনি কোৱা মতে এইটো ঠিকে আছে আ মানে এনেকাই হয় শিক্ষাটো মানে অকল কিতাপ পঢ়ি কিনে কি শিক্ষা পোৱাটো এইটো নহয় আপোনাৰ মানে যেনেকৈ ঘৰৰ মানুহ বিলাক বা আপোনাৰ মা-দেউতাই আপোনাক যেনেকৈ শিকাইছে আপোনাক যেনেকৈ জ্ঞান দি ছে সেইবিলাকো এ এটা-এটা শিক্ষাই হয়। তো কেনেকৈ আমাৰ ডাঙৰবিলাকক আমি যেনেকৈ সন্মান দিব লাগিব, সৰুবিলাকক আমি কেনেকৈ মৰম দিব লাগিব। মৰম যাচিব লাগিব এইবিলাকো শিক্ষাই হয়, নহয় জানো ত মানে কথাটো হ'ল মেইন আমি শিক্ষাটো মানে আমি অকল পঢ়ি শুনি বা স্কুলত বা আমি বিশ্ববিদ্যালয় এইবিলাকত পঢ়ি পিনি পোৱা নহয় আবাৰ আমাৰ ঘৰ সৰু পৰাই আমাক যেনেকৈ মা- দেউতা শি শিকাইছে বা আমাৰ সমাজত আমাক কেনেকৈ জ্ঞান দিছে। সেইবিলাকো এটা-এটা শিক্ষা হয় ত' এইটোৱে আহ ক'ব গ'লে
মানে এটা ভাল-বেয়াৰ মানে পাৰ্থক্য মান আমি শিক্ষা মানে এইটোয়ে গম পাম যে, আমি যেতিয়া আমি ভাল বেয়াৰ পাৰ্থক্যটো বুজি পাম। তেতিয়া মানে এটা ভাল নাগৰিক হিচাপে আমি সমাজত বা আমাৰ ঠাইত আহ গঢ়ি উঠিব পাৰো ন। সেইটোৱে মানে শিক্ষাটো মেইন উদ্দেশ্যটো এইটোয়ে হয়। আৰু শিক্ষা কৰাৰ কাৰণে এইটোয়ে হ'ব লাগে। শিক্ষাই আমাক মানে ইণ্ডিপেন আমাক আহ স্বাৱলম্বী দিয়ে ন আমাক আমাৰ ইনডিপেডেটো আমি শিক্ষা কৰি কিনে এটা ভাল নাগৰিক হ'ম। তেতিয়াহে মানে আমি কিবা কিবা এটা জব বা কিবা এটা পালি আমি কৰ্ম কৰি খাব পাৰি শিক্ষাৰ জৰিয়তে। তেতিয়া আমি শিক্ষাটো গ্ৰহণ কৰাটো উচিত আৰু মানে আমি যেতিয়া ভাল বেয়াৰ পাৰ্থক্যটো বুজি পাওঁ বা এটা ভাল নাগৰিক হিচাপে মানে এটা সমাজত বা গঢ়ি উঠিব পাৰোঁ। আ সেইটোৱে মানে শিক্ষা শিক্ষাটো মেইন উদ্দেশ্যটো এইটোৱে হয় মানুহ। মানে শিক্ষাই মানে আমাৰ অ অনদক কাৰ জীৱনত মানে মানে অন্ধকাৰটো দূৰ কৰি দিয়ে সেইটোৱে সেইটোৱে শিক্ষা মানে।
হয়, কিন্তুটো আজি মানে কোনবা কোনবাটো আমাৰ সমাজত দেখা পাওঁ যেনেকৈ শিক্ষা বুলি ক'লে মানে আমি অকল পঢ়ি মানে ডিগ্ৰী লোৱা বা আ চাবা উদাহৰণ স্বৰূপে কোনোবা এটা এজন মানুহে মানে আ কিবা লৈছে স্নাতক ডিগ্ৰী ল'লে বা বিশ্ববিদ্যালয়ত পঢ়ি আহিলে তেখেতে। কিন্তু তেখেতে শিক্ষা মানে ডিগ্ৰীটো মাত্ৰ আছে তেখেতৰ। না কিন্তু তেখেতে যদি সমাজত নীতি-নিয়ম বিলাক মানে ভালকৈ যোনবিলাক সমাজৰ বা আমাৰ কোনবা মানুহৰ কোনোবা বেয়া গুণটো দেখি যদি তেতিয়া মানে তেখেতে একো যদি মাত নামাতে, ত মাত নামা তিলেও মানে এইবিলাক শিক্ষাত লোৱাটো মানে নো-নোপোৱাই ভাল আৰু না সেনেকা হৈছে। কথাবিলাক নহয় জানো, হয়। ত' সেইটোৱে আৰু আমাক শিক্ষাটো লাগিবই, আমাক লাগিবই শিক্ষা।
তেন্তে হয়, হয়। মানে আজি-কালি মানে ব্যক্তিগত জীৱনত শিক ক্ষা শিক্ষাৰটো বহুত বহুত প্ৰভাৱ পেলাইছে হয় নে? বহুত হয় হয় মানে শি ক্ষা নাথাকিলে আমি জী ৱনটো
আগবঢ়ি ব নোৱা ৰা নিচিনা হয়। পিছে আমি যি এতিয়া আমাৰ আমাক শিক্ষাতো নাথাক নাথাকে ন তেতিয়া আমি জীৱনত মানে আগবাঢ়িব নোৱাৰোৱেই আৰু।
হয়।
এজন মানে শিক্ষি শিক্ষিত লোক হ লে তেওঁলোকৰ মানে যেতিয়া তেওঁলোকে মানে চাকৰিবিলাক পায় বা আ যেতিয়া নিজৰ পৰিবাৰক মানে মানে পৰিয়ালক মানে ভালকে সুখত ৰাখিব পাৰে নে আ তেতিয়া মানে শিক্ষাটো শিক্ষাৰ গুৰুত্ব তেতিয়াহে বুজি পাব যেতিয়া এজন পৰিয়ালক তেখেতে মানে ভালকৈ চলাব পাৰে তেতিয়া শিক্ষা নহ'লে মানে এটা এজন কিবা এটা কাম কৰিবই নোৱাৰি মানে শিক্ষাটো যি সৰু-সৰু কামতো আজি-কালি শিক্ষাটো লাগা হৈ গৈছে ন। এটা এতিয়া যেতিয়া মানে অ চিকৰটি গাৰডৰ কাম কৰিবলগীয়া হ'লে তেতিয়া মানে শিক্ষাটো লাগে। অলপমতে হলেও লাগিবই সেইকাৰণে আমি সকলো শিক্ষাটো মানে কৰিব লাগিব। আজিকালি জীৱনত মানে শিক্ষা নহ'লে একোৱেই নহয় আৰু।
হয় নিশ্চয় আজিকালিতো বিজ্ঞানসন্মত
মানে আজিকালি মানে ইমানেই হৈছে যে যেতিয়া লৈকে। এইটোৱেই আমি শিক্ষা এইটো নহয় মই শিক্ষাতো ব্যৱহাৰ কৰিয়েই থাকো, সময় চাবলৈ হ'লে এইটোতো- তেতিয়া আমাৰ কব গলে হোৱা লৈকে আমি শিক্ষাটো মানে ব্যৱহাৰ কৰি থাকো আৰু। হয় নে